হেল্ল'।
দেখ।
হেল্ল'। হেল্ল'। অ হেল্ল'! শুনিছো। অ শুনিছো শুনিছো শুনিছো।
কি কৰিছ?
এ মই এই ঘৰ কাম কেইটামান কৰি আছিলো তই?
এই আমাৰ লাঙি পাতিছিলো, তাত ডাঙৰ ডাঙৰ মাছ লাগিছিলে, ডাঙৰ মানে পুঠি মাছ লাগিছিলে তাকে ধৰি বনাবলৈ ৰেডি কৰি আছো।
অ অ কি ওজানৰ পুঠি নে?
অ ব বৰষুণ কেনেকুৱা পাহাৰৰ কাষত না, ওচৰতে থাকিও পাহাৰ দেখা নাই এনেকুৱা বৰষুণ ঢ়ালি আছে পাহাৰত, পানী আহিছে নদীত নদী আছে
উম।
গাঁৱত পানীৰ মাছ আমাৰ তাত চাৰে চাৰি কিলো এটা ধৰিছে। উম ক। ক?
তই এই ঘৰলে কেতিয়া আহা হ'ব? হে
বাৰ তাৰিখে ভাইটিৰ বাৰ্থডে আছে।
হা অহঁ।
বাৰ তাৰিখে ভাইটিৰ বাৰ্থডে আছে।
কিহৰ বাৰ তাৰিখ?
ইংৰাজী অ অসম বাকি ত'হত ক'ত ঘৰতে নে?
উম ঘৰতে আছো মই ঘৰৰ কাম কেইটামান কৰি আছো তাকে আজি বৰষুণে বৰষুণ ধেৰ দিছিলা যে তাৰপা হেৰি হল এই পানী অকমান পৰিলে তাকে মুচি কাচি মেলি এইবোৰ তাকে চাফা কৰি আছো।